হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
শুনা পাইছা?
ম পাইছোঁ-পাইছোঁ-পাইছোঁ কোৱা?
অ' ভালে আছা নে?
আছো আছো।
হয়, আম-তে আমি আমাৰ আজি কনভাৰছেচনটো আগবঢ়াও।
হেল্ল'?
উ অ
কনভিছেচনটো কিহৰ ওপৰত কৰিব বিচাৰিবা?
কি কৈছে?
মাল চল
হেল্ল'?
ভালাই চ' কি?
অ' মালাই চিকেন চ' অ' মালাই চিকেনটো চবে খাই ভালে পায় চাগে ।
খালা নি?
হেল্লো'
মই খাই ভাল পাওঁ সেইকাৰণে টপিকটো ললো মই ।
অ' বনাব জানে নে?
বনাবতো নাজানো বাৰু পিছে।
বেকগ্ৰাউণ্ড মিউজিক নালাগে মানে প্লিজ।
নাই এতিয়া ৰুমত আছো চৰি ফৰ ডেট । ক-ক-ক আপুনি খাই নে নাই?
হয় খাও, আহ বনা বনাই কেনেকে ক'ব পাৰিব?
বনাই কেনেকে মানে অভিয়াচলি চিকেনো থাকিবই তাতে । মলাই চিকেন যিহেতুকে। ধৰি লওক উই হেভ টু মেৰিনেটেত
অসমীয়াত ক'ব, অসমীয়াত ক'ব।
আমিটো মেৰিনেট কৰিলো এ। ধৰিলক আপুনি। দৈ দি আৰু ক'ক। অলপমান চিকেন মচালা। ভাজিত মানে মছলা ব্যৱহাৰ। আপোনালোকে ঘৰত । এইখিনতে ফুল হ'ব। হয়দে মই একদম ভুল হ'ব পাৰো যচটা অনুমানে কৰি আছো যে এনেকে কামটো হয় ।
অ' মই কিন্তু ক্ৰীম দি পিনেও বন আহ্।
অ' ক্ৰিম দিব পাৰেটো ডিপেণ্ট কৰে মানে এইটো মানে এয়া কৰে আপুনি কেনেকে খাই ভাল পায় বা কেনেকুৱা মইটো বেছি প্ৰিফাৰ কৰো মই কেতিয়াবা নানাৰ লগত খাওঁ তাৰে এ কিছুমানে মানে মে ৰুটিৰ লগত খাওঁ কিছুমানে ভাতৰ লগতো খাই ভাল পায় ফ্ৰাইড ৰাইচ হ'ল বা কিবা হ'ল। বনাই। আজিলৈ পোৱা নাই খাইহে পাইছো কিন্তু দেই মানে বহুত মানে বেলেগ বেলেগ জেগাত খাইছো গুৱাহাটীৰ ।
অ' ঘৰত কেতিয়াও বনাই পোৱা নাই।
মায়ে বনাই কিন্তু মই ইমান বিশেষ নাজানো আৰু ।
অ' মই কিন্তু বনাইছিলো এবাৰ ।
তেনেকুৱা হৈছে ।
ভালে হৈছে । ৰেষ্টুৰেণ্ট ষ্টাইল বুলি ক'ব পাৰে ।
মান অকলে মানে খাবাৰ কাৰনে বন স্পিইয়ল খাবাৰ কাৰনে চব মিলি বা মানে
ফেমিলিৰ কাৰণেই বনাইছিলো বাৰু
আা
ৰেচিপিটো জানিব নেকি?
কওকচোন চমাক ভালে পাম মই শিকিব পালে কিবা এটা বেছি ভালে পাম ।
অ 'আপুনি এটা কাম কৰিব আহ - এটা কেৰাহী ল'ব। কৰাৰাহি মানে চচ পেন বা মানে পেন যোনটো আমাৰ নৰ্মেল পেন যদি কি প পেন বা আপোনাৰ কৰাহি বা যিয়ে আৰু য'ত বনাই ওৱান পথ হয় দেই এইটো কিন্তু
অ
আহ সেইটো লব তাতে আপুনি আহ জিৰা পাউদাৰ মই মানে জিৰা পাউদাৰ দিওঁ মই কুকুটা জিৰাটো বয়া পাওঁ যিহেতুতো আঁ -জিৰা পাউডাৰ। অ', এক চামুচ দিছিলো মই আৰু চিনমান যে ডালচিনি যোনটো আমি কওঁ। সেইটো দিছিলো আৰু সেইটো দি পিনে আমি অলপ দ এইটো তেলতে মানে অলপ ফ্ৰাই হবলৈ দিছিলো । লগতে পিয়াজো দি দিছো । এতিয়া কিছুমানে আলুও দিয়ে মই কিন্তু এবাৰ বনাওতে আলুও দিছিলো । আলু দিয়ে জানো? আলু খাব খোজে জানো মালাই চিকেনত?
এতিয়া মইতো বিশেষ আ -এটা এয়া নাপাওঁ আলু কিন্তু এনে ঠিকে আছে কিছুমানে কৰিব পাৰে কিছুমানে খাই ভাল পায় এতিয়া মোৰ ফেমলি তেনেকুৱা মানুহে আলু বা মানে মা কৰি নাছিল যিহেতুে মই উম ', মই ইমান বিশষ নকওঁ তুমি আলু দিলে ভাল হয় ই ন আপুনি দিব পাৰে সেইটো নিজৰ লৈ লৈ কথা।
অ সেইটো হয় বাৰু এইটো আমি আহিলো পিয়াজটো দিলো অ পিয়াজটো অলপ চট কৰিব লাগিব মানে তেলতে যি আছিলে ন আপোনাৰ জিৰা আৰু চিমান দি থকা তাতে ব্ৰাউন হালে সেনেকে চট কৰাৰ পিছত অ তাতে আমি দি দিম আপোনাৰ। চিকেন খিনি ঠিক আছে চিকেন কিনো ব্ৰইলাৰ চিকেন ললে বেছি -ভাল লাগে ন?
ব্ৰইলাৰ দিয়ে প্ৰেফাৰ কৰে লোকেল দিলেও ইমান টেষ্ট নাহিব চাগে ৷
লোকেলটো পুটুককে নিসিজেও বাৰু জানাত মই কিন্তু লোকেল আৰু ব্ৰইলাৰ দুটাই বনাই পাইছো যিহেতু লোকেলটোত সিজাত বহুত সময় লৈছিলে বইলাৰটো ঠিক-ঠিক সিজি গৈছিলে আহ চিকেন খিনি দি দিলে আপুনি অলপ মিক্স মাৰি অলপ ফ্ৰাই হ'ব দিব, ফ্ৰাই মানে সেইখিনিতে পিয়াঁজ-চিয়াজ দি যিহেতুটো মই কৈছোঁ ওৱান পট ৰেচিপি হয়, আ তাৰে পিছত এক-এক কাপ দৈ দিব পাৰে। দৈ খাই জানো আপুনি?
অহ!
দৈ দিব পাৰে, দৈ দিব পাৰে। দৈ পিছত আৰু একাপ আপুনি ক্ৰীম দি দিব পাৰে। যদি বেছি আপোনাক ডেনছ লাগে বস্তুটো! ডেনছ ভাল পায় নে?
অ থুপথুপীয়া হলে মোৰ ভাল লাগিল। জুলীয়া টাইপ কৰিলে মই ইমান এটা ইমান এটা ভাল নাপাওঁ থুপথূপিয়া হলে ভাল ।
অ এইটো আপোনাৰ মালাই চিকেনটোতো কাৰী বেচ টাইপ নহয়ে এইটোতো আপোনাৰ অ কি বুলি কম চলিড টাইপৰে হয় অলপমান।
আপুনি কিহত খায়? কিহৰ লগত খাই ভাল পায় আপুনি?
মইতো আপোনাৰ ক'বলে এইয়া ভাতৰ লগতে খাইছিলো কিন্তু নান প্ৰেফাৰ কৰিম বেছিকে, ৰুটি নান। হয় তাৰে পিছত ত সেইখিনি মিক্স কৰিব ভালকে। কা আমি দৈ আৰু জোনখিনি যে দিলোঁ সেইখিনি ভাল দৰে মিক্স কৰিব ।মিক্স কৰি কেনে তাৰ পিছত অ' আপুনি অ' তাতে বিভিন্ন মচলাটোও দিব পাৰে যেনেকৈ মই ব্লেক পেপাৰ দি ভাল পাওঁ, ত' চৰ্দি কাৰণে ভাল যিমান যি নহওঁক এতিয়া ব্লেক পেপাৰ হল আপোনাৰ মই অৰিগেন' দি দিও কেতিয়াবা, যদি মোৰ তাত এভেলেবল আছে। আ চিলি পাউডাৰো দিব পাৰে, কিন্তু কালাৰটো উঠি গ'লে আৰু ভাল নালাগিব খাই যিহেতুতো আৰু কিবা গাৰ্লিক পেষ্ট দি দিব গাৰ্লিক পেষ্ট গাৰ্লিক আৰু নহৰুৰ পেষ্ট যোনটো সেইটো দি দিব সেইটো দি ভালকে মিক্‌ কৰি সেইটো অলপ দেৰি মিডিয়ামত অ সিজিব দিব বুজিছে?
অঁ কৰিছিলো ৷
সেইটো সিজিব দিব তাৰ লগত আপুনি ভাতকে ভাত লৈ যদি খাই তেতিয়া ভাত প্ৰিপাৰ কৰি লব পাৰে, জিৰা ৰাইচ বা কিবা সেনেকুৱা ধৰণৰ পোলাও বা কিবা বা নৰ্মেল ভাতো প্ৰিফাৰেবুল হয় নান বনাই যদি নানো খাব পাৰে এন সেইটো আপোনাৰ লাগিব দচ মিনিট মানতো লাগিবই দচ বিচ মিনিট মান ব্ৰইলাৰ চিকেন হ'লে লোকেল হ'লেতো আপুনি আৰু ৰখি থাকক তাতে ৷ অলপ পানী স্লাইটলি ঢালি দিব পাৰে, যদি মিক্সাৰটো বেছি পেন খনত লাগি যায় আছে আপোনাৰ তেতিয়া আপুনি অলপ পানী ঢালি দি আৰু এই দচ মিনিট মান অলপ লৰা মাজে মাজে লৰাই থাকিব মিডিয়াম ফ্লেমত ৰাখি পিনে আহ লৰাই-লৰাই পিনে আহ দচ মিনিট মান চাব ভালকে সিজিছে নে নাই চিকেনটো কিবা যদি কাটা চামুচ আছে তেতিয়া সেইটোৱে দি চাব পাৰে সিজিছে নে নাই। বুজিছে ন? অ' ত' হেনেকে আপুনি হিন্দি চাব পাৰে, পিছত সেইটো আকৌ গাৰ্নিছ কৰি দিব পাৰে দিয়তে, এআই দি আপোনাৰ সেইটো কি কয় মই পাহৰি গলো মিনছ-মিনছ যদি গাৰ্নিছ কৰি দিব পাৰে সেইয়াই আৰু।
ন নে এতিয়া আপুনি মালাই চিকেন আৰু বাটাৰ চিকেনৰ মাজত কোনটো প্ৰিফেৱাৰ কৰিব যদি আপোনাক সোধাযায়?
মইতো বাৰু ক'বলে তানেই হ'ব দুটাৰে টেষ্ট টেষ্টৱাইজ বেলেগ বেলেগ হয় ৷
হয় তেনে ইণ্ডিভিজুৱেল মানে এটা নিজৰ মানুহৰ এটা নিজৰ ৰায় থাকে ন! ম চট
উম বাটাৰ চিকেনটো বেছি প্ৰেফাৰ কৰিম সেইটো বেছি ফুলফিলিং হয় মোৰ হিচাপত ৷
এতিয়া আপুনি বা মালাই চিকেনটো বেছি ভালকে বনাব জানে। যেনেকে আপুনি মোক বুজা পাইছে এটো মানে এনেকুৱাই লাগিছে যে আপুনি মালাই ছিকেনটো বেছি ভালকে বনাব জানে।
হয় মানে সেইটো বনাই পাইছো ন বাটাৰ চিকেনটো বনাই পোৱা নাই মই।
আছ প কি
হয়।
লাষ্ট কেতিয়া খাইছিলে মানে?
লাষ্ট মই হ'ল কেইদিনমান দিন দুই-তিনি সপ্তাহ।
হয় বাটাৰ চিকেন নে মালাই চিকেন?
মালাই চিকেন মই বনাইছিলো যিহেতু আপোনাক এইমাত্ৰ ৰেচিপিটো কলো
চাহ পানী ঘৰতে বনাই নিজে খাইছে তাৰ মানে
হয়।
মোৰো হল মানে আজি মোটামুটি ছয় সাত মাহ মান খাবই পাৰা নাই
অ বাটাৰ চিকেনটো বনাব খোজোঁ বাৰু বাটাৰ চিকেন টো বনোৱা সহজে হয়, হয় নাই? নাই বাটাৰ চিকেন টো আপোনাৰ বনোৱা সহজেই হয়। আপুনি বাটাৰ চিকেনটো ওৱান পইণ্ট ৰেচিপি হিচাপে বনাব পাৰে কিন্তু আমি ইয়াতে মালাই চিকেনৰ বেছি গুৰুত্বটো দিলো যিহেতু মই মালাই চিকেনটোৱে ক'ম
নাই মই এনেই কম্পেৰিজনত সুধিছোঁ মানে আপুনি যদি কৰিব বিচাৰো আমি আপুনি কোনটো প্ৰেচাৰ কৰিব যে আপুনি বাটাৰ চিকেনটো ইমান ধুনীয়াকে বুজালে মানে কোনটো চ আপোনাৰ আপুনি মানে বেলেগ চায় নে নাচায় মানে আপুনি বাটাৰ চিকেনটো প্ৰিফাৰ কৰিব নে আপুনি মালাই চিকেনটো প্ৰিফাৰ কৰিব
চাওক জীৱনত জীৱনত আপোনাক এনেও ডিফৰেন্ট ডিফন্ট টেষ্ট কৰিব লাগে আপুনি ফুড ৱাইজ, মই বেলেগ বস্তুত বাৰু নকওঁ। ফুড ৱাইজ আপুনি ডিফৰেন্ট ডিচেচ, ডিফৰেন্ট কুজিন ট্ৰাই কৰিবই লাগে সটো হিচাপত, এইটো আৰু মুদৰ হিচাপত যোনটো খাই ভাল লাগে
সেয়াই বুজিছো বাৰু কথাটো।
হয় আপোনাৰ লগত কথা পাতি ভাল লাগিলে
নাই থেংক ইউ থেংক ইউ